হয় শুনি পাইছেনে?
হয়-হয়-হয় শুনি পাইছো? আপোনাৰ মাতটো আহিছে মোৰ মাতটো আহিছে নে আপোনাৰ তাত
আহ আহিছে-আহিছে অ গুড মৰ্ণিং আপুনি কি কৰি আছে?
ৰাতিটো ভালে-ভালে গুচি গল নাই আছো এনেই আছো যাষ্ট দহটালৈ মানুহৰ লগত অলপমান অ
আহ
ভাল বাকী পুৱা
চাহ-টাহ খালে? চাহ খালে?
আপোনাৰ চনে বৰ চাহ উম আপোনাৰ নে দুপ-দুপৰীয়া হাত কেইটা অ আপোনাৰ-আপোনাৰ দুপৰীয়াৰ আহাৰ কেইটাক কৰে নো
নে এটা-এটা দুটাৰ ভিতৰত আৰু
অ এটা দুটা মানত ন বাহ ত তেনেকে হয় মই কেতিয়াবা এগাৰ মানে একজে্ট মোৰ ত টাইমটো নাই কেতিয়া টাইমটো ন
আহ
কেতিয়াবা ঘৰত বাহিৰত গেছি গ'লে অলপমান টাইমটো ইফাল সিফাল হৈ যায় আৰু
উ হয় হয় এনে আজিৰ প্লেনিং কি আছে আপোনাৰ?
আজিৰ প্লেনিং আজি প্লেনিং তেনেক তেনেকে এটা বিশ্বেষ প্লেনিং নাই বাৰু কিন্তু অকনমান টাউনত যাব লাগে অ।
অ আপুনি এনেুষ্টুডেট ষ্টুডেণ্ট হয় ন চাৰ্ভিচ কৰি আছে হেল্ল' হেল্ল' হেল্ল'
সেজীয়া জীৱন এইবিলাক সমাপ্তও কৰিলো বৰ্তমান নিজে কি
অলপমান আহ চু বাৰ ব্যৱসায় প্ৰতি মোৰ অ
অ ঠিকে আছে হয় হয় হয় এনে মই অকমান ঘূৰিব আহিছো।
অ
খবৰ পাতি ঠিকে আছে মানে মই অকমান ভ্ৰমণ কৰিব আহিছো।
হয় হ হা
কি কৈছে কি কৈছে আপুনি?
শুনি আছো
অ আপুনি কিবা কলে নেকি অ মানে মই অকমান ঘুৰিব আহিছো। ভ্ৰমণ কৰিব
হয় হয় অ সেটো সুধিছিলো মই অ কিমান দূৰলৈ বা ঘুৰিব গৈছা শ্বিলঙত আহ বৰ্তমান শ্বিলঙত যা কা এ শ্বিলঙৰ শ্বিলঙৰ অ বৰ্তমান শ্বিলঙৰ পৰিবেশটো বিষয়ে ক অকনমান
পৰিৱেশটোতো ঠাণ্ডা ঠাণ্ডা হয় মানে। এতিয়া বতৰৰ কি ধৰিব নোৱাৰি ক মানে আহ
লগতে বৰষুণ দিয়ে লগতে ৰ'দ তেনেকা দি থাকে আৰু বতাহটো বতাহ টো চলি থাকে।
হেল্ল'
তেনেকে আৰু হেল্ল' শুনি পাইছোনে হেল্ল' হেল্ল'
শুনি আছে হয়
উ তেনেকাই আৰু অ ৰদ বতাহ বৰষুণ তেনেকাই দি আছে। হা কৈছে
আহ শ্বিলঙতো বৰষুণ হৈছে নে এতিয়া অ শুনিলো মই আপোনাৰ মাতো
আ বৰষুণ দি আছে ইমান দিয়া নাই এতিয়া
হ
প পৰহি দিছিলে কালি দিয়া নাই
অ তাতে বৰফ পৰে ন নাই বৰ্তমান
বৰ্তমান বৰফ নপৰে বৰষুণে
অ আহ এনে এ ৱেডাৰটো কেনেকুৱা তাতে বৰ্তমান ঠাণ্ডা নে গৰম।
ৱেডাৰটো ঠাণ্ডা জেকেট চেকেট পিন্ধি থাকিব লাগে আৰু
জেকেট পিন্ধি থাকিব লাগে বৰ্তমান গা গাটো পৰা যায়নে নাই
গা ধুব পৰা যায়।
হয়
উম
গা ধুব পৰা যাই ন
উম তে তেনেকাই
উম আমাৰ ইয়াতে জাৰৰ দিনত যেনেকৈ ঠাণ্ডা এনেকে ঠাণ্ডা নেকি তাত
আহ তেনে এ এ তেনেকা ঠাণ্ডা হৈ আছে ইয়াত
অ
তাতে সি এ কি বুলি কয় আমি যে এই মানে জু জুইত যে মানে মানে থাকো এ এইটো কি বুলি কয় আমি ঠাণ্ডা বতৰত যে মানে জুই মেলি থাকো যে আমি জুই ফুৱাই থাকো তাতে তেনেকে থাকিব লগা হয় নেকি?
নাই নাই নাই এতিয়া নালাগে তেনেকে
তাতে হিটাৰ হিটাৰো ব্যৱহাৰ কৰিব লাগে নেকি।
ইটাৰ ব্যয় ইমান ব্যৱহাৰ কৰিব নালাগে নালাগে বৰষুণ দিলে লাগে আৰু এনেই নালাগে বৰষুণটো দি থাকে তেনেকে তে তেনেকে কৰা নাই মই তিনিদিন হ'লো ন তিনি দিনত এদিনো কৰা নাই
হয় মানে আগৰ আগৰ চে মটো নোহোৱা হৈ গ'ল ন সয়া আগত তাতে শুনিছিলো আমি এ শ্বিলঙত মানে। মানে গোটেই বছৰটোৱে অকনমান অকনমান হলেও বৰষুণ হয় দি থাকে। বা হেৰি এ বৰফ পৰি থাকে শুনিছিলো কিন্তু বৰ্তমান চাগে সেই বোৰ নাই
হয় হয় বৰষুণটো দি দি থাকে।
বাকী বাকী বাকী শ্বিলঙত কিবা পোৱা যায় ন ভাত পোৱা যায়নে না ভাত আহ ভাতৰ বাহিৰে আৰু
আমিতো তেনেকেই মানে হোটেলত থকা নাই মানে আলহীৰ
আ আলহী ঘৰত আহ তাতে চ অ তাতে তাতে মানে কি?
তাতে এতিয়া তেনেকে এক্সপ্লৰ কৰা নাই মই এতিয়া এনেকে এক্সপ্ল' কৰা নাই মইতো আলহী ঘতে আছো এতিয়া ৰুমত থাকিলে বা হোতেলে চো'তেলে গ'লে তেনেকেহে গ'ম
হয় আ আলহী আলহী ঘৰত আপোনাৰ আপুনি কি কি কি খালে ভাত খালে নে ৰুটী
মই ভাতে খালো ভাত ৰুটি খোৱা নাই পুৰী খাইছো ব্ৰেকফাষ্টত উম আজি দিনতটো ভাবি আছো এতিয়া ক'ত যাওগে।
হয় আজি আজি ক'ত ক'ত যোৱা প্ৰগ্ৰেম কৰিলে শ্বিলঙত আছ যিটো কোনটো ঠাই চোৱা ইচ্ছা কৰি
এতিয়া প্ৰগ্ৰাম কৰা নাই এতিয়া পৰহি পৰহি কেতিয়া পৰহি পৰহি আহিছো না আমি অকণমানে আমি কিহত গৈছিলো চেৰাপুঞ্জিৰ পিনে। ছেভেন চিষ্টাৰ ফলচ দেখিবলৈ কিন্তু দেখি নাপালো। গৈছিলো গৈছিলো
অ গৈছিলে শজে চেৰাফজিত মানে এনো লাগে এই মানে আমাৰ গাৱৰৰ লগত খেলি আছো তেনেকা লাগ
অ সেইদিনা গৈছিলা চেভেন চিষ্টাৰ ফল যাব ওলাইছে টাৰ ফল একো দেখা নাপালো গোটেই ডাৱৰে আহ কু হয় হয়।
আহ তাতে আপোনাৰ চেৰাপুঞ্জী গ'লেতো এ কি বুলি কয় সেইটো মানে ডাৱৰ ডাৱৰ লগত খেলি আছে যেন লাগে না আকাশত থকা যেন লাগে
হয় হয় ভালো লাগে ভয়ো লাগে একো দেখা পোৱা নাযায়। ৰাস্তাবোৰ তেনেকেই আৰু কালি গৈছিলোঁ নতুনকে ইনষ্টাত ভাইৰেল হৈছিলে যে বুল ষ্টেক বুলি। তাতে আৰু এলিফেন্ট ফলচত গৈছিলো। হয় নেকি আজি ভাবি আছো ক'ত যাম।
হয়, তাতে অ-অ, এতিয়াতো মানে গোটেই এ নেছোৰেল-নেছোৰেল-নেছোৰেল, বিউটিৰ পৰা আপুনি চালে? হম, এতিয়া অলপমান চহৰীয়া যি এ চহৰীয়াাল লাইফটো দেখাউক অলপমান টাউনত
আহ এ-এ কালি ৰাতি পুলিচ বজাৰৰ পিনে গৈছিলো মানে সন্ধিয়া ৰাতিটো ইমান ওলাব
হয়।
সন্ধিয়া গৈছিলো সাতটামান বজাত
আপুনি তাতে-তাতে এ শ্বিলঙত হেৰি কিবোটো অ ট্ৰাফিক জামটো কেনে আছিলে?
অ, ইয়াতে ট্ৰেফিক জামটো ভাল। মানে ট্ৰেফিক জাম আছে, কিন্তু ইমানো কি নহয় যে মানে বহুত ৰুল ৰেগুলেচন মানি চলে আৰু। নিজৰ-নিজৰ চিভিক চেন্স বহুত আছে।
হয়, তো মইয়ে আচা কৰিছো, এ ট্ৰাফিক জাম আমি সকল‌ আ ট্ৰাফ ট্ৰাফিক এ ট্ৰাফিক ৰুল আমি সকলোৱে মানি চলিব লাগে। ত' তেতিয়া হ'লে আমাৰ আমাৰ সেই ট্ৰাফিক জামৰ পৰা মানে বহুত সকাহ পাম।
উম হু হয়।
কিন্তু হৈ কেতিয়াবা কেতিয়াবা আমি এ ট্ৰাফিক জাম নমনা কৈ মানে অভাৰটেক কৰা দেখা পাও। ত' সেইটোৰ কাৰ
ইয়াতে অভাৰটেক তেনেকে তে কৰা দেখা নাই মই।
তই তেনেকা হলে কি হয়। আ আ আপোনাৰ লগতে মানুহৰো অসুবিধা হয়। বেলেগ আন এজনৰে অ বিধা হয়। হয় না? ত সেইকাৰণে আমি যিমান পাৰোঁ অ ত ত যিমান পাৰোঁ মা যুনে আমি যি যিমান দিয়া আছে ট্ৰফিক, ট্ৰেফিক ৰোলটো আমি মানি চলিব লাগে।
হয়, এইটোৱে। হ'ব দিয়া আজিলে। হেল্ল'। হেল্ল'। হেল্ল-হেল্ল', হেল্ল'। হেল্ল'।